অ কি কৰি আছ?
মই হে মাছ অকন আনিছিলে যে, তাকে ধুইছো। আজি বনাব লাগিব, খানা তহতে কি কইছ এ এনেই ভাইহে কৰিম, এইবোৰ এনেই বনাবলগীয়া একো হেৰি নাই।
অ অ আমি এনেই আছো, ফ্ৰাই কৰা ফ্ৰাই কৰাতকে, সেকবচোন নেমু আছে নহয়। নেমু চেপি তিনি পিচ, যদি পিচ মাছ তিনি পিচ পানী টেঙা দি দিবিচোন।
ময়ো তাকে ভাবিছ মচুৰ দালিকে বোলো অকনমান হেৰি বইল তাককে বইল কৰিম আৰু মাছ এপিচ দি পেলাই।
অ নহয় নহয় মই সেইটো কোৱা নাই, তাৰমানে সেইটো মই সেইটো কোৱা নাই মাছ যে ফাই খাবি। আমি যে টেঙা চৰচৰীয়া বনাওঁ পুঠি মাছবোৰ,
অ অ তেনেকুৱা কৰি দিব পাৰে অ।
অকমান ভাজি সৰহকে পানী দি উলাই-উতলাই, উতলাই, উতলাই পানীটো টোক খাই যোৱাকে সেই টেঙা মাছ কৰিবিচোন। তেতিয়া তেনেকে অ তেনেকে গেছ নহয়। সৰু মাছটো বেছি ভাল লাগিব। গেছ নহয় আক তেতিয়া।
অ হয় বা কথাটো। তেনেকেও খাই ভাল লাগে, উম। অঁ।
জীয়েক আহে, জীয়েক হ
অ খাছী মাংস আনদিছে খাবি আৰু ধুনীয়াকে।
জীয়েকে হেনো খাচী মাংস ভাল পায়, আনিছে আৰু বাপেকে।
পেচা-চেচা আছে নহয়, নেমু-চেমু খাবি আক।
অঁ খাব লাগিব। মই কাইলৈ সিহঁত ৰুবলৈ নাযাওঁ বুলি কৈছো বোলো, মই কাইলৈ নাযাওঁ ছোৱালজনী আহিছে তাইক লগে নেপ পাওঁ যাবগে।
এতিয়া ছোৱালী কাইলৈ আহিব নে, পৰহিলে আহিব?
কাইলে যাব কাইলে।
অ কাইলৈ আবেলি আহিব।
উম, চু হেই কি
অহ। তহত কি বনাবি, খাছী মাংস বনাবি?
খাচী মাংস, আলু, অমিতা দি বনাম আৰু তাৰপা হেৰি উম তাৰ পিছত ভাত আৰু সেয়াই আও, আৰু বেলেগ নবনাও।
আমাৰো সেই মচুৰ দালি বনাম, সেই নেমু দি খাম আৰু তাৰপিছতে আকৌ চেংমৰা শাক আনিছিলে যে বেয়া হৈ যাবগে।
আকৌ সেই টেঙা মৰা পাত দি পেলাই খাই নহয়, টেঙা মৰা পাত নাই?
টেঙা মৰা পাত নাই আকৌ এতিয়া ক'ত পাবি, এতিয়া পাই নেকি এতিয়া? এতিয়া ওলাব চাগে ন? বজাৰতো
টেঙা টেঙামৰা পাতত মোৰ তিনজোপা আছে সেই দুজোপা-দুজোপা কে ৰোৱা। অ, এইজোপা তিনজোপা ৰুইছোঁ এজোপা তিনি ঢেৰ আছে।
টেঙা মৰা খাই ভাল লাগে বাওঁ ম‌ই ভাবি আছোঁ ডেই কিবা টেঙা এটা লগত খাই বোলো মধুধুলেং নে কি?
মোৰ মধুসোলেঙো আছে। মোৰ মধুসোলেঙো আছে, টেঙামৰা পুলিও আছে, মই চব ৰুই থৈছো।
পাছফালে এই তামোল গছজোপা পিছত ভালে আছিলে আক আগতে।
টেঙামৰা পুলি এটা দি পঠিয়াম নি কাইলে?
ডাঙৰে যেনিবা আমাৰ নাখায় এইজনে এনেই ৰুই থৈছোঁ হলৌ মই কেতিয়াবা ৰু মন যায়।
মই ভাল পাওঁ মই দালিত যদি সদায় দিয়ে তেতিয়াও ভাল পাওঁ দালি একনত দি দিলে মানে মই ভাল পাওঁ।
গগুটিকিতা খাবলৈ কিমান ধুনীয়া টেঙামৰা গুটি।
গুটি কেইটা টো ভাল লাগে বাৰু এনেই পাতটো দিলে মানেও খাই ভাল পাওঁ মই।
মই কাইলৈ দি পঠিয়াম এজোপা ৰহ। উম, খৰিছা বনালে নে নাই বনোৱা? হে সেতি লৰা লেটিনত, হা?
উম, ক?
খৰিচা বনালে নাই বোলোঁ?
অ', খৰিচা বনালে।
অ', লেট্ৰিনত আছে ল'ৰা।
অ', অ'।
উম।
খৰিচা থৈ দিছে বনাই, চাহ খালোঁ।
অ', আমাৰ আকৌ সেই জুচ এটা আনিলে, সেই জুচটো খালে। উম, আকৌ চাহ খাবলৈ মালিক নায়য়েই সেই ক'ৰবাত কাম কৰিবলৈ গ'ল চাহ আমি খামহে এতিয়া বনাইঁ।
অ', আমি সেইফালপা আহি খালোহি চাহ তুপা।
অ', মোলৈ সেই কাপোৰ দুযোৰ লৈ আহিছে গৰমত পিন্ধা আৰু।
অ'। অকণমান পিন্ধা কাপোৰ লৈ আহিছো ইমান গৰম হৈছে সচাকে দেই একো নাই ঘামত বহি আছোঁ। অ, মাততো এনে দেৰি দেৰিকে আহিছে কেলৈ জানো।
অ', অ', নেটৱৰ্কৰ প্ৰব্লে নেট নেটৱৰ্কৰ প্ৰব্লেম হৈ আছিলে চাগৈ।
অ', হৈ আছে হয়, হয় চাগে অ', এনে নেটৱৰ্কৰ প্ৰব্লেমটো, মই আগফালে বাৰান্দাত হে বহি আছোঁ।
অ', মই ৰাস্তাতহে আছোঁ।
অ', তই মোতকৌ বাহিৰত।
বাহিৰত আছোঁ অ', আজি নেটৱৰ্কতটো অকণমান গন্দগোল কৰি আছে।
অ', বহুত নেটৱৰ্ক বেয়া হৈ আছে।
উম।
তাৰপিছত এতিয়া হেৰি উম, ভাত তেতিয়াহ'লে অকন দেৰিকেহে বনাবি আৰু? ইহঁতি ক্লাছ
দে দেৰিকে বনাম, বাপেকেহে বনাব মাংস।
অ', সেইটোও হয় কথাটো।
খ বনাব নাযাম।
উম, নেজানো মানে তই নেজান ক নেজানো তই নিদিয়।
উম, সেইটোৱে।
স কাৰণে তেনেকুৱা। অ, হাঁহৰ দানা নানিলি যে সেইদিনা?
হাঁহৰ দানা মানে হাঁহৰ দানা মানে সৈ অংগনাবাদী খিচি সোপা হে। চপেদি দি তোলেই থৈ দিছো কাকো নিদিয়াকে পাহৰি থাকিলো আক।
অ তাকেহে মই তো এ পাহৰি নানিলে দেখোন এই পাহৈলি।
নানিলে মানে গাড়ীত লৈ যাবলৈ ভাল গাড়ীত লৈ যাবলৈ ভাল হে হৈছিলে পাহৰিলো।
নহয় তাৰ আগতে অনা কথা আছিলে তেতিয়াও পাহৰিলি।
তেতিয়াও পাহৰিলোঁ আক কালি গড়িত দি পঠাম বুলি ভাবিছিলোঁ আগবেল তথহ নহা আগতে বোলোঁ এইখিনি দি পঠাব লাগিব আজি।
অ, তেতিয়া আকৌ আমাৰো মন পতাই নাই যে মনতো নাই মোৰো নাই বাৰু মনত।
অ', সেইটোৱে আৰু কাইলৈ দি পঠিয়াম নেকি?
অ দি পঠিয়াব যে হ তেতিয়া এটাহে আছেগে হাঁহ আও।
নহয় ডাঙৰকেইটাক দিবি।
অ ডাঙৰকেইটা আও পোৱালি হ'ব নহয় সেতকো দিব পাৰিম। মই দি আছো। দি আছো আও।
তুহ নাথাকিলে গৰুকো দিব পাৰি মিক্স কৰি।
উম আমাৰ পোৱালিটো কিবা এটা হৈছে গৰু পোৱালিটো।
এতিয়া ভাল হৈছে নাই?
এই মাইকীজনী নাই হোৱা সেই কিবা হৈছে বুলি পেলু হৈছে বুলি ভাবি দেউতাই মানে দুৰ্বল হোৱা দেখি এৰি এৰি দিছিলে। তাপিছতহতে অ এতিয়া মানে তেনেকুৱাহে হৈছে পিছপাইম ঠেঙৰ পিছফালে মানে একে চকলা চকলা নিচিনা হৈ আছে।
অ বহুত দিনতে ওলালে মানে দেউতাই ধৰিবই নোৱাৰিলে গাখীৰ এইকেইদিন নিখিয়াবি।
অ।
গাখীৰ খীৰাব নালাগে মোক। মুখলকে যি মুখৰ ভিতৰলেকে হব ইহঁতৰ পোৱালিটো যেনে তেনে মৰা পৰা বাচিছে।
অ।
চিকিৎসা কৰিব লাগে চিকিৎসা কৰিলে ভাল হব-
উম এ ডাক্তৰ মাতিব লাগিব এতিয়া আজি কালি আ কালি আবেলিও মই কৈছিলো দেখো মা এটো বাও এনেকুৱা কিবা বসন্ত নিচিনাই হে হৈছে নেকি বাও। কিবা হৈছে।
উম এই সদায় এতিয়া এতিয়া গোহালিত গোহালিত সদায় ধূ- বেদাল লগাবলৈ কবিচোন সদায় সদায়।
অ ধুনাও আছে পা ধুনাকে লগাম ধেইতা।
অ ধূনা দে ধূপ দে হেৰি তাৰপিছত আক- ক সেই উম উ তাই সেই কৰা জেগা কন ধুনীয়াকে সদায় চাফা কৰি পেলাই হাই থবি সি থকা জেগা কণ। অ তাৰ পৰা হেৰি ডাক্তৰ চিকিৎসা কৰিব লাগিব ইহঁতৰ এইটো মৰাৰ পৰা বাচিছে।
এতিয়া কাইলে দেউতাক ক'বৈ লাগিব ডাক্তৰ মাতিবলে।
উ ডাক্তৰ মানে মাতিবই লাগে তেতিয়া হ'লে দেখাই দেখিছে কাইলে মাতিবই লাগে।
অ আজিয়ে কৈ থবলৈ ক'ব লাগিব।
অ ইহঁতৰ যে ইহঁতৰ গৰুতো নাকৰ ওপৰত ফুটা এটা হৈ গ'লগে পোচ মানে সেই গেলি পেলাই মানে পোক দিলেগে।
উম।
আমাৰ জনে পেটুল দিদি পোকদাল উলিয়ালে, আ।
অ অ মাইকী গৰুজনীতো এবাৰ আৰু সেই গৰু জগাবলৈ হাক দিছে নহয় ডাক্তৰে এইজনী হে আছে আও এতিয়া হয় নহয় এতিয়া নতুনকে হোৱাজনী।
এইজনী বচাব লাগিব কাইলৈ ডাক্তৰক মাতিই লাগে নহ'লে খৰচটো নাইকিয়া হৈ যাব নহয়।
উম। বেয়া লাগিছে লাহে লাহে খোজকাঢ়ি আছে একদিন গাটো আগ পা বেয়া তাপিছত দেউতাই এৰি দিলে নহয়। এই দিওঁতে এই পিছফালে দুৱাৰমুখতে ভোট জলকিয়া জোপা লাগি আছিলে নহয়।
অ।
মানে ইমান জলকীয়া গলে জলকীয়া লাগি আছিলে গোটেইজোপা খাই পেলালে পাই জলকীয়া।
এ হেৰি নহয় তাই এতিয়া খাব হৈ থাকোঁতে নে চিকিৎসা কৰি কাইলৈ কাইলৈ ডাক্তৰ মাতিবিয়ে নহ'লে গৰুৰ অৱস সচাকেবাই চবৰে হৈছে এইটো সংসাৰী
উম ভূটজলিকাও গোটেই হোপা খাই পেলাই খাই পেলাই আৰু গঁপি আছে নহয় জ্বলা পাছে চাগে তাপিছত পিছদিনাখন আকৌ এৰি দিলে সেই পিছফালৰ যে আছিলে খিৰিকি ফালে সেই খিনিও খাই দিলে সেই গোটেই গোট- তেই কেজোপা খাই পেলালে জলকীয়া।
উম।
এ ভুজলকীয়া গছ গছ নাইয়ে এই পিছফালে দুৱা মুখত পাৰ হৈ যাওঁতে যে দুজোপাত ডাঙৰ ডাঙৰ হৈ আছিলে সেই দুজোপাহে আছে আও
অ হেৰি কাইলে মাতি পেলাই ডাক বেজি চেজি এটা দিয়াই পেলাই হেৰি কৰি পেলাব লাগে নহ'লে দা মানে বৰ হেৰি হ'ব সেইকাণে চব গৰুৱে এহেতৰ হৈ গ'ল আমাৰ টোতুহঁতৰ হৈ গল চৰিতামণিহঁত এইবোৰ চব বয় হৈ গ'ল
অ
মানে একদম গৰু আহিছে বেমাৰ এইটো
মই এতিয়া হেৰি কমগে দেতাক মতি দিবলৈ কওগে কমগে দেতাই কৈছ ক এতিয়া সেই গৰুজনী এনেকুৱা হে আছে মই বোলো ই প্ৰথম প্ৰথম মইহে কৈছো বোলো
হ
সেই সেই মাঘ মইহে কৈছোঁ গৰুজনি এনেকুৱা এনেকুৱা চকলা বসন্ত হৈছে নেকি মা এনেকে কৈছোহি
তাকে হেপা বেয়াও লাগে অঔ গৰুহে তেনেকুৱা হলে বৰ কিবা লাগে কবও নে জানে কি হৈছে কি নহৈছে
জলকা লাগি লাগি খোজকাঢ়ি ফুৰিছে তাৰপিছত আজি আকৌ পাছফালে উম ক
শিৱসাগৰীয়ানি এতিয়া কেনে কেনেকুৱা ঠিকে আছেনে
এতিয়া ঠিকে আছে বাৰু কালি ৰাতি হেনো ভাল লাগিলে হেনো অকমান সেই গ হেৰি কৰি গৰমে গৰমে হেনো ভাতকেইটা হেৰিকে খালে আৰু নেমু অকণ ছেপি
অ
কতা কঠা এখিনি কি হ'ল কঠাল গুটি পিটিকা কৰিপেলাই ভাতকেটামান খালে আও
অ
কালি শাহুৱেকে ফোন কৰিছিলে নহ'লে অ বেছি খাব নালাগে হেনো উ অ শাহুকে ফোন কৰিছিলে মালে যেনিবা বেয়া পাতিছা উম কালি কৰিছিলে শাহুুৱেকে সন্ধিয়া কৰিছে আও তাৰপিছত আকৌ হেতৰ ক'বাত কিবা হেৰি নহয় বিয়নীয়ে বিয়কটো ঢুকাইছিলে যে
অ
তাৰপিছত তাৰ হায়িলেও মাতিছিলে তাৰপিছতে এই কথাও কৈছে আৰু কি কি খাব লাগ গে নেলাগে মায়ে কৈছে নাখাব আপোনালোকো জানে নহয় আৰু বোৱাইক হতৌ জানে
অ সেই খৰিচা ভাজি খাবলৈ শাক দিবি খৰিচা যে ভাজি
অ কলো কলো কলো বাহৰ গাছ খাহ নাখাবি বুলি কৈছো ত যিটো খালে মানে অকণমান বেয়া নিচৰা অনুভৱ হ'ব নহয় আও এৰি পলুও হৈছে হেনো এৰি পলো নাখাবি বুলি কৈছো পেটত ধৰে সেইবিলাকে
উম এই অকনমান খালে একো নহয় বাওঁ
নহয়েই পেটত ধৰে মোৰো কেতিয়াবা তাৰমানে এৰি পলু মই আজিকালি খাব নোৱাৰা হলো নহয় এৰি পলো খোৱাৰ লগে মোৰ পেট টো গুৰুক গুৰুক কৈ এ গেছ হব আও পেটটো চিকুত মাৰি ধৰে তেনেকুৱা হবলে ধৰিলে উম মই নিষ্পত্তি খাব নোৱাৰো মানে তাৰ পিছতে কিনো হয় তাৰপিছত পিছদিনাখনে অসুবিধা হোৱা নিচিনা হৈ থাকে সেইকাৰণে মই বোলো নে নেখাবি সেইটো তাইক কোৱা নাই এনেকুৱা হয় বুলি এইবোৰ বেছিকে বোল ভিটামিন নিচিনা নহয় এইবোৰ। ফুতৰ ফাটাৰ কৰিব নাখাবি। অ নাখাবি বুলি কৈছো সেইটো ভিটামিন জগ নাপালেও হ'ব বেলেগৰ পৰা খাবি বোলো।
অ, সেইটোৱে সেইটোৱে ঠিক আছে তেতিয়া মোৰ লৰা লেটিং কৰিছে তাৰ ওচলে যাও।
অহ অহ হ'ব দে
উম